হেল্ল'
অহ খবৰ
অঁ আছো আপোনাৰ কওক
হাল হাল হৈছে
হা হা আহ
আহিছে তাত অহা আছিল নে নাছিল
এনে আছিল
ভালে আছিল না
অহ
অ বঢ়িয়া বঢ়িয়া
হাঁ হাঁ হাঁহ
আৰু কিবা ক হা চাহ খালো খালো আৰু কিবা কব খোজলো এই য়ে ট্ৰাণজেকচন আছিলে যে
অ'
এিলাই কিবা দেখোন মানুহে কথা ফোনৰ কথা সিলাই দেখোন কিবা লেক্সা দিছিল না
অহহ আমাৰ এই কথাবিলাক আমাৰ এই কথা থাগীলা লিখোঁ
হয় নেকি এ হে কি কোৱা
টাস্কগিলাক কি টাস্ক কৰো।
আহ্ এই বেপাৰ
অ'
আই কালি কৰ্ছো বেছি কৰা নাই আঠটা কৰছো
কৰবী
সাতটা পাৰে ই অ
এ কেমনে পাৰে এতিয়া আঠটা
প আৰু কিবা কব এই এই পৰীক্ষা পৰীক্ষা শেষ পাৰ
পৰীক্ষা এক পাৰ
অ তই অলপ বেগ ছেগ আছে নেকি তৰ কতা
বেগ ছেগ এইবিলাক পোৱা নাযাব এতে
অ আৰু কিবা কম এইবাৰ কি কৰিম বুলি ভাবচা
এইবাৰ মানে বেগ কেইটা উঠাম
অ' নহয় নহয় আৰু এই চেমত এদমিচন লবি না নলৱা?
চেভেন চেমত বেক থাকিলে ল'ব পাৰিম নে নাই?
পাৰি না?
অ'।
পালে লম।
অ' তেনেহলে ঠিকে আছে। লবি লষ্টটো নাই না।
লৱেই নাই। এক বছৰটো পঢ়িবাই লাগব।
হা?
পঢ়বাতো লাগিবই।
অ'- অ'- অ'।
মানে পৰি থাকিলে তোৰ বেগটা উঠোতেই মানে অস- অসুবিধা নহ'ব না?
উম এদিনত কিমান পৰে ই? ই ৰ পৰা আঠ চলি গ'ল কিন্তু পোন্ধৰ-ষোল্লত নাই দেখোন।
প্ৰগ্ৰাম চগ্ৰাম মানে ইফালে অলপমান কি পাতা হে?
উম
জাতীয়তাবাদ তা কম কিবা এটা বেছি।
সেই কিতা বেছি নেকি?
টা বেছি।
আতছা বুটচো।
পালে কি কৰিম আৰু।
অ'।
মানে কিবা- কিবা কৰবা এইগিলা ধৰি লৈ ধ ধৰ্মীয় গিলে মানে ৰাজা হৈ আছে না ইয়াতে ইলিগেল কৰে।
অ' - অ'।
চব ইলিগেল ঠাণ্ডাাগিলাতে সোমি আছে। কয়লা চয়লা
হবি দে এতে?
হে- হি- হি
এ ক'ত কৰি আছিলা
অ' হঁ-হঁ এ কৰোঁ কিছু নহয়।
নাই নাই নকবি। বেয়া কথা।
বেয়া কথা না?
অ' বাকী এই কিবা মইয়ে বেয়া হলো নাহে। টো তোৰ মানকাই শপত।
ফুৰবা- থুৰবা, ফুৰবা- থুৰবাতো যায় থাকোঁ মাজে মাজে। এনে গছিলো ন এইবাৰ বঙাইগাঁও গৈছিলো বঙাইগাঁওত এ তেনেকা গৰম দিছিল।
আহ বঙাইগাঁও কাহাই কিহৰ এ কট বাৰ ক'ত? হা
উম কথাটো এ নহয়। এক দিন ৰহ তাৰ পৰা নাজাঙ।
আহ।
দিন গেলো কিবা তাহিললে বঙাইগাঁও।
আহিল ভমাই গ
কুত্ৰ জুবিন দাৰ নাম জুবিন- জুবিন দাৰ নাম দিয়ে যে পাৰ্ক টা খুলিছে আহ।
গম পাইছ -গম পাইছ আহ ইহ এই ত জুবিন- জুবিন দাৰ চন্যছিলৱ হত।
চয়ছে বাৰ নহ আৰে এই যে এক ডাঙৰ পটকা যে আছে পাৰ্
গম পাইছোঁ টো আহ।
তাতে-তাতে আৰু একদিন গেলো এ কি কয় এটা ঝৰ্ণা আছে এতিয়া বেছি মানে ভিতৰতো জাগা টা। মানে সিমাই ইমান ফেমাচ নহয় কিন্তু বৈদ্য খাতৰা জেগা। আছ শিলগিলা যেনেকা না উঠিলে ব লাগে নামিব তাৰ বেছি ভয় লাগে হা পানী নহয় পিচিলাও পিচিলা আৰু এনকা উচসাহ
সিতাতো দেখছো ফটো- ফটো বিলাক ফটো বিলাকো দিখচু তুমিটো এ পানী মিলা আছিল নে নাই।
পানী আছে ওপৰত যোৱাতে একদম মোটামুটি পাহাৰে ওপৰত উঠা খা এতিয়া যা ন।
অ নাজানিল বিৰাত কষ্ট কৰিছিলো মিছা উঠা।
পৰিলে ডাইৰেক্ট মৰিলি আৰু।
অ।
ভয় কিছিলো ৰ মমতা গাহো
ক কি খবৰ পাতি?
খবৰ পাতি বঢ়িয়া একদম ভালকে চলি আচো, তই বৰ্তমান কি কৰি আছা?
মই বৰ্তমান খানিক বিজনেচ কৰি আছো।
অ
দোকান লৈ দোকান আছে তাৰপিছত, পিলপিলি কিনলো।
দোকান মানে কিহৰ দোকান আছে তোৰ?
কালামাল
সেইখানটো ৰিপুণৰহে আছিল।
আৰে এতিয়াটো তাৰতে মই এটা বেলেগকে খুলিছো মানে মোৰ নহয় আৰ কি মোৰ ঘৰে আৰু মানে এখন থাকও আৰ।
তো কোনো হুনচা
অ আমিও খুলছো টু-আমি দোকান আছে, আমি ঘৰৰ এতে দে হাইস্কুল আছে ন আমাৰ ওচৰত
অ -অ -অ
তাতে তাতে মানে স্কুলৰ মানে স্কুলৰ টাইমটো আৰ কি
অ মানে স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিক টাৰ্গেট কৰছা, আ। এ ঠিকে আছে স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি হেটি টিফিনত খাব
অ-হ' খায় মোটামুটি।
চাৰ পিল বিল বুলি কিনচা বোলে
পিলপিলি কিনচো অহ
একেধননে নতুন
এই উৰো।
গুদম
উদ্- উদ্ -উদ্
আহি চলাই গ
পাপা চলাই তাপা পাপা
আৰু বাত ভাজ
বাস্তা নাই
পাছজা দেচি
কাজ বাদ দিছোঁ, এইখন নিজে কৰিম।
অ উদ ব্তন
আহ
অ ভালে তো কত ক কোনটা লেছ ভাই
আমাৰ ইতে। যোগীঘোপা, কাবাইতাৰী পাৰে আমাৰ ইতে, আমাৰ পাৰে চল পাৰ মানে কেইজনমান বেছি থ যায় উভয়পুৰী
অ
কৈ মিনিট হ'ল? হা
এই ছয়
উম
আজি মাহল ঠিকে আছে দে নহলে ভালেই।
উম
মতৰৰ নিচিনা বলিয়া, উদ কিমান খাম কিমান বডিত?
গৰু এটা পৰা এনে কেচত লৈলে মানে আমাৰতে চাৰি লাখ দচ
এই চব মিছা
এইচোন নাইলোং তিনটা তাৰ্গেট দিছোং
এক দশ ফেকছিল ছাৰ খবৰ লৈছিল
আ
অপল কাবাই জ কাবাই জি ব কাব কোন খানচ
আৱাই তাতে এই কিবা এটা পেট্ৰল পাম্প আছে পেট্ৰল পাম্প পেট্ৰল পাম্পটা মানে ওপৰত চা নাই
অ'
ৰ টা ওচৰতে
হয়
বিল্ডিং আছে এটা কি কয় মহিন্দ্ৰা চৰুম টো এটা বিল্ডিং আছে
অ' অ' দে ভালেই হৈছে জাগিছা বানালিছে নহলে বডি চডি
বডি চডি বনাইচোং লাইনে মাৰব লাগছে
আঢৈশ আঢৈশ কিলোমিটাৰ যায় সি খাল
আহ এই পাৰে গুৱাহাটী দাৰেক যাব পাম
অ আঢৈশ গলেটো চাৰিকিলো মিটাৰ
উম
দোৱাখন আছে কিন্তু গেছঅ
উম হম
ভালে হৈছে ৰাভে ৰিজেভ চিজেভ মাৰব পাৰব
পাৰব পাৰব
যদি ভালপালা স্বল্প দা
হা
আৰমছে ভিজ ভিজা চিজ দিলে ভাল হব
এখন মানে কি আমি নিজে মালিক হোৱা মানুহ ন মালিক হোৱা মানে টাইম হৈছে কৰ আৰু বহিৰাগত গিতা আহি আৰু বিজনেচ কৰব ইয়াতে
ঠিকে আছে ঠিকে আছে যিতি ইয়াত যিতি কথা নকবি ঠিকে আছে কথাটোতে এনে বেয়া কোৱা নাই ভালে পইচা
আহ হা এ ঠিকে আছে
উম
বাকী তোৱে বোলে পিলপিলি লৈছে একটা
বিল বিল সবাই তাই
তই
আৰু ল লিছ
হা
ভাল নাই
তাৰ ফটো দেখা পালোঁ।
অ' পিলপিলিত ফোটো দেখা পালে হ'ল। জগতে দিছিচোন। মই তাতে গাড়ীখানৰ চিটত বহি আছিলোঁ না এনেই বহি চলিব। কেতিয়া অফ নো?
বহি আছিলি মানে ফটো উঠাইছে
অ হেই চলা নাই মই এই বহি আছিলোঁ।
এব
পিলপিলি কেইটামান অ' চলাবা পাবি । তাৰকাৰণে কি ইটো কয় হাতখন গেলি আৰু নাহে।
উম
লগৰবিলাকে পিলপিলা আহি পেলাই চলায়।
উম
এ লগত মানে মই ঘূৰি ফুৰোঁ। কাম নাথাক্লি। এনেকে দিনাখনো ঘুৰি আছিলোঁ। ৰাস্তা হ'ল এতিয়া।
কলেজ যাৱা বাদ দিছা নেকি?
ক'লেতো তাই কি কৰিম?
বাটাও এই কি কয় এইবাৰ-এইবাৰ যে তই এতিয়া ফোন কৰলি না অদে তোৰ তোক পিকগিলা আহিব তই কোনটা বেছিত কথা কৈছা কৈ মিনিট কথা কৈছা।
অ'।
অল ডিটেইলছ মানে তোক দিব লাগিবহ।
হয় নেকি?
আহ
অ' হয়। কেনেকে ইমান ডিটেইলছ মাখা লিখি থাকিম?
আৰে অংক অপশন আহিব না।
অ'। ওচৰত দিলা দি দিলি হ'ল নেকি?
হম- হম তই ক'।
সেই কথা আহিলে যদি আমাৰ যদি কি কৰিবা দিয়ে।
উম
বন্ধ হয় দে সব দেখুন মানুহগিলা।
হাঁ-হাঁ-হাঁ। হাঁ আমাৰ লিখিবা নাপাব নেকি?
আহোঁ অ'।
হে।
পঞ্চাশটামান কৰা নাই আঠটা কৰছোঁ। তোৰ পইচা কা
বাকী পইছাটা। পইচা এটা সোমব এতিয়া আহিছে মানে আহিব আৰু কি চাত-আঠ দিনৰ চৈত দিনৰ ভিতৰত আহিব। এখন কোন দিন আহে কালি আহে পৰখি আহে মোটামুটি এতিয়া মোৰ মানে একাউণ্টত আহিব আৰু কি
পহাই পঞ্চাছটা কি তই কমপ্লিট কৰচা একদম?
পঞ্চাশটা মই তিনশটা হয়, মোৰ তিনশটা চেকিং কৰি আছে।
প্ৰ প্ৰথম পঞ্চাশটা হৈ গৈছে অলৰেডি। তাৰ পিছতে আৰু গছছা তিনিচটা।
আহ তিনিচুটা চেকে কৰিব লাগিব তুমি
অ তিনশ টাত তখনো পইচা পাৱাই ন তেনেহ'লে তই। আৰে পঞ্চাশ টাককা খালি হে পইচা পাইছা। মাত্ৰ বিচটা পইচা পাইছা। অ হয় নেকি!
উম তা তিনচো দ, অ এক মিনিট হা আইটডা দচ মিনিট হ'ল দচ মিনিত হ'ল এতিয়া কাটংদে
এয়া